অহ, কি খবৰ?
ভালেই, তোমাৰ?
মোৰো ভাল, কি কৰি আছা?
মই এনেই বহি আছিলো, এ মই মানে এতিয়া ভাত বনাম।
আচ্ছা আচ্ছা।
অঁ তুমি কি কৰি আছা?
মই মানে এনেই ভাবিছিলো যে অলপ চিৰিয়েল চাওঁ নেকি, কিন্তু অলপ দেৰিকে চাম দিয়া একো নাই।
অঁ অঁ হয় নেকি, কি চিৰিয়েল চাবা?
এনেই মানে জিঅ' হস্তাৰত এটা আহে, বোলে এ এটা চিৰিয়েল আহে এইটো কি কি কয় উম তুমি দে না চাথ মেৰা বুলি দেই, মানে ইমান ভাল লাগে নয়। এতিয়া কাহানীটো মই ইমান ভাল লাগি আছে, এইটোয়ে। এই ষ্টাৰ্টিঙত জানা না চিৰিয়েল বিলাক ভালে লাগে কিন্তু পিছত যাই। অঁ আৰু বেচিকেলি আজিকালি চিৰিয়েলত কি দেখাব জানে, এটা মানুহ লগত বিয়া পাত তিল, আকৌ তাৰ লগত ডিভৰ্চ হ'ব, আকৌ লগ পাব আকৌ বিয়া পাতিব কি এনে
তুমি মানে বিৰাত চিৰিয়েলত সোমাই গৈছা ন। মই মানে আগতে এনেকুৱা চাই ছিলো হা, আগতে কি হৈছিল চিয়েল অলপ চাও না ইমান ইন্টাৰেষ্ট আহি যায় আৰু চাবলৈ মন যায়, আৰু তোমাৰ কি হয় চিৰিয়েলত এনেকুৱা মানে এনে মানুহক এনেকুৱা কৰাই থাকে। তোমাৰ যেনেকুৱা আগে দেখি আগে দেখি বুলি সেই তো নহয় আৰু কেতিয়াবা মানে কাল দেখি আগে দেখি এনেকুৱা কৰি কৰি তোমাৰ নেদেখাই আৰু সেনেকুৱা হৈ যায়।
মানে কি ইমান ৰখিব নোৱাৰো ইমান পেচেঞ্চে নাহে মোৰ মানে কি কেনেকে ৰখো কালিৰ কাৰণে।
শুনা নাই কি কেতিয়াবা হৈ গৈ কিবা এটা ঘটনা হোৱা বুলি দেখাই হা, কিন্তু সেইটোতো মানে চাপনা হয়। পোন
আৰু এইটো ঘটনা টো দেখাই পেনে কালি কাল দেখি এনেকা দেখাই দি
অঁ অঁ অঁ কাল দেখিয়ে হেনকা
অঁ অঁ অঁ সেইটোয়ে।
ছে, সেইকাৰণে মানে অলপ ইন্টাৰেষ্টো আহি থাকে আৰু কি হব কালি আৰু কি হ'ব। এনেকুৱা লাগে কিন্তু এই তোমাৰ বাঢ়াই দিয়ে এইটো পোৰা এসপ্তাহ লৈ পোৰা।
এ সঁচা দেই কিন্তু এই আগতে যে। কৰোণা নহাৰ আগতে যে ইমান চিৰিয়েলৰ কিৰা আছিলো না, ইমান চিৰিয়েল চাওঁ। কালাৰচত জি টিভি কিমান চিজন মানে ছয়টাৰ পৰা যদি চিৰিয়েলৰ কাৰণে বহো। দচটালৈকে চলিয়ে থাকে।
অঁ অঁ হয় হয় সেনেকুৱাই, মইতো দিনতো বহুত চাইছিলো এই তোমাৰ স্পিছ ভিলা চাইছিলো হা স্পিছ ভিলা আৰু তোমাৰ এই লাভ স্কুল সেইটো চাইছিলো আৰু এই জিন্দগী সেইটো চাইছিলো, বহুত
অ অ সঁচা মানে কি এনেকুৱা এনেকুৱা মানে কি সৰু সৰু প্ৰগ্ৰাম আৰু এ টোযে কি কই ৱেব চিৰিজ ৱেব চিৰিজ ভাল লাগে ন চাই।
অ সেইটোও ভাল লাগে আৰু তোমাৰ ল কুলো ভাল
অ অ অ অ মই চাইছিলো এইটো সৰু সৰু এপিচদ কেইটা চাইছিলো আৰু বাৰু এইটো। আৰু এইটো চাইছা নে আজিকালি ইনষ্টাগ্ৰামত মানে ইমান ড্ৰামা আহি আছে আজিকালি।
অ অ ইনষ্টাগ্ৰামত অ তোমাৰ এই যে আজিকালি আহে যে কোৰিয়ান ড্ৰামাবোৰ তোমাৰ চাইনিজ ও থাকে অ কোৰিয়ান ও থাকে। মানে অলপ অলপ ক্লিপ দেখাই আৰু এইটো ইন্টাৰেষ্ট আহি যায় কিন্ত সেইটো এপত পইচা দিব লাগে কিবা কুুকু নে কিবা এপ
হয় হয় আৰু মই এতিয়া মানে এইটো একেদিন মানে মোৰ ফোনত এটাই আহি আছে খেযেৰি বুলি দেই। খেযেৰি এইটো ৰাজস্থানৰ হয় ড্ৰামা। বহুত ভালে না মোৰ চবতে মানে কি য'ত য'ত। পাব লাগে ন তাতে তাতে চালো কিন্তু নাহে কিন্তু ইহঁতৰ নিজৰে এটা ৰাজচ স্থানৰ ষ্টেজ ষ্টেজ বুলি কিবা এটা এপ আছে দে তাত তে তাতে মানে ইমান বেছি পইচা মানে এইটো চাব কাৰণে তোমাক মানে পইচা দিব লাগিব। আৰু এইটো ফ্ৰডো হয় মানে ফ্ৰড মানে তুমি যদি পেইমেণ্ট কৰি দিয়া ন ত তোমাৰ মানে এইটো নাহে। নাহিব সেইটো কাৰণে অ অ।
অ মইতো তোমাৰ এ মানে হে চাইছিলো এতিয়া তোমাৰ এই নানহি চেনহি বুলি এটা। আছে সেইটো চাইছিলো বহুত ভাল লাগিছিল সেইটো চোৱাৰ পিছত কি হ'ল তোমাৰ এপ টো ডাউনলোড কৰিব লাগে তাতে পইচা দিব লাগে সেইকাৰণে মই চোৱাই নাই আৰু এই অ অলপ চাই কিনে ইণ্টাৰেষ্ট আহি যায় ন সেইকাৰণে বাদ দিলো আৰু।
বাদ দিলো আৰু কি হয় চাবা যেতিয়া তুমি টো ড্ৰামা নহলে কিবা এটা ৱেবচিজ সৰু সৰু এপিচড থাকে নাই এইটো যেতিয়া তুমি ডাউনলোড কৰি চাই ললা বাইচাঞ্চ নহ'লে তুমি পেমেণ্ট কৰি পিনে চায়ে ল'লা বাই কতবা দেই পিছত যে তুমি চাবা যে ইনষ্টাগ্ৰামত নহলে ইউটিউবতো আহি যায়। দিয়াই ষ্টাৰ্ট কৰি দিয়ে হয় এনেকুৱা এনেকা আমাৰ লচ হৈ যায়।
হয়।
সেইটোৱে আৰু কিন্ত উম কিন্তু অ অ কিন্তু ভাল লাগে ন যিয়ে নহওক। আজিকালি বেছিভাগ এইবিলাকে চলি আছে সৰু সৰু এপিছত দেখাই পিনে ইহঁতৰ নিজৰ চেনেল আৰু এপিচড কেইটাৰ প্ৰমোচন কৰি আছে ঠিক পইচা পাইছাগে ইহঁতে হয় ন অ অ।
তোমাৰ আজিকালি এনেও কিবা কিবি এনে চিৰিয়েল বনাই দিছে আৰু তোমাৰ এই কালাৰছত কিনে বহুত নতুন নতুন চিৰিয়েল তুমি এনে কি ক'ত চোৱা?
মানে কি মই এনে জিঅ স আ টি ভিত মান টি ভিত মানে এনেকুৱা নাই কি টি ভিত মানে কি হৈছে জানা আমি ডিচ টি ভি লগোৱা নাই ডিচৰ ডিচ লগোৱা নাই বুলি এইটো নাপাওঁ মানে জিঅ' হোষ্টাৰ এইটো জিঅ' হোষ্টাৰৰ পৰা চিৰিয়েল বিলাক চাওঁ তাতেও বহুত ভাল ভাল চিৰিয়েল আহে। সেইটোয়ে আৰু কিন্তু হয় হয়। আমি এটা কোনটো চিৰিয়েল চাই আছিলো ন কোনটো এপ আছিল পাহৰিলো এ ততে কি হল জানা? চিৰিয়েলটো কমপ্লিতে হোৱা নাই, মাজৰ পৰা চিৰিয়েলটো বন্ধ কৰি দিছে।
এ এনেকুৱা হয় কিছুমান চিৰিয়েলতো এনেকুৱা আধাতে বন্ধ কৰি দি কিবা হৈ যায় মানে সেই চিৰিয়েলৰ মানে মানুহবিলাকে মানে নাযায় নেকি চিৰিয়াল কৰিব গমেই নাপায় তোমাৰ মাজত
হয় হয় আৰ চাবাচোন তুমি যেতিয়া আ ব বহুত দিনৰ পৰা মানে এক বছৰ মান তুমি চিৰিয়েল চাই আছা চাই আছা দে তাহাতে মানে কেৰেক্টাৰ কেইটা চুট কৰে ন। বহুত দিনৰ পৰা যোনটো কেৰেক তাৰ জোনে লৈ আহিটো ভাল লাগে আৰু আচানক যে মানুহটো চেঞ্জ কৰি চেঞ্জ যে কৰি দিয়ে
অ চেঞ্জ কৰি দিয়ে, অ হয় ঠিক কি কলা মই এই স মানে তেতিয়া আগতে যে তোমাৰ এই চাইছিলা নে বালিকা বধু?
অ অ চাইছিলো।
সেইটোত মানে কি হৈছিল যে ছোৱালীটো চেঞ্জ কৰি থাকে যে বাৰে বাৰে অ ইমান মানে
ছেচ গুচি য়ায়।
উম এয়া ইণ্টাৰেষ্ট গুচিয়ে যায় আৰু ভাল নালাগে ন যোনটো কেৰেক্টাৰ কৰি আছে আগৰ পৰা চোৱাত টো আৰু পতককে মানুহ চেঞ্জ কৰি দিয়া সেনেকুৱা আইনখনত আমাৰ লাইফতো হুহু মানুহ নে চেঞ্জ হৈ গলেতো ভাল নালাগে ন সেইটোৱে চিৰিয়েলৰটো চিৰিয়েলো আমি এটা মানে সেইটো আমাৰ মানে জীৱনৰ এট টা মূল্য হয় ন ছেবল ছেই ছিৰিয়েল চোৱাটো। উম আৰু মাহঁতেও চাই থাকে যে এ বহুত এই আমাৰতো কি হৈ যায় ঘৰত কেতিয়াবা কাজিয়া হৈ যায় চিৰিয়েলৰ কাৰণে মানে সি এনেকুৱা কৰিছে এনেকুৱা কৰিছে মানে চিৰিয়েলে কথা কৈ থাকে আৰু এহ এহ সেনেকুৱা হয়।
তাতে মানে কেতিয়াবা এনেকুৱা এপিছড দেখা নাই বেঙা নিচিনা কৰি থাক বচব কথা জানি পিছা এনে এনে উল্টা পুলটা কাম কৰে ন? হহ ফুঠি যায় জানা যেনেকুৱা লাগে সোমাই মাৰি দিও যায়।
অ অহ মোৰো এনেকুৱা হয় আৰু আৰু কেতিয়াবাতো তোমাৰ ৰে এনে চাবাচোন কিবা মানে এক্সিডেন্ট হবলৈ গৈ আছে এ বচাব যায় ইমান দেৰিলৈকে বচাই থাকে বচাই থাকে মানে টাইমটো মানে তাতে ৰখি দিয়ে এনেকুৱা হয় যায়।
আৰু আজিকালি যে আৰু জানানে ইনষ্টাগ্ৰামত যে এনে ফানী ভিডিঅ'জ কেইটা বনাই যে চিৰিয়েলৰ চাই সঁচাই কথাই বনাই কিন্তু দেই, যিমান ড্ৰামা দেখাই ইহঁতে
ছিলা আৰু যে গ পী বহুৰ গপী বহু যে বনাই সেইটো ইমান ভাল লাগে ন আমাৰ কিবা কিবি বনাই থাকে এই ধিন টানানা ধিন টানানা বেকগ্ৰাউণ্ড মিউজিক যে থাক সেইটো বজাই দিয়ে যে ইমান ডান্স কৰে যে চবে সেই বহুত ভাল লাগে কিন্তু।
এইটোতো ভাল হয় আৰু এটা যে দেখা যায় যে ছাতৰ পৰা বাচ্ছাটো পৰি আছে বাপেকে অফিচত থাকে, বাপেকে অফিচ চ পৰা আহি থাকে বাচ্ছাটো তেনেকে নপঢ়ে।
অ তিনি নোপৰে সচা। সেনেকুৱা হয় উম। তোমাৰ, উম উম ভাল লাগে কিন্তু সেই সেইবোৰ চাই কিনা আৰু কেতিয়াবা তোমাৰ এনে যে মানে ছেড মমেন্ট হয় ন তেতিয়া মানে চবে কান্দি থাকে তেতিয়া অলপ ভাল মানে সেইটো মানে সেইটোতে সোমাই যাওঁ আৰু আমি আমি। কান্দি দিও এনেকুৱা হৈ যায় ন কেতিয়াবা?
যেতিয়া ফিল্ম যেতিয়া ফিল্ম হওঁক বা যে মুভি মুভিটো এনেকুৱা কেতিয়াবা কান্দা ওলাই যায়। নহলে চিৰিয়েলত ন পিছত আকৌ ভাবো দিয় কিমান চাপৰি নিচিনা কৰোঁ আমি। এ তাতে চাইছো অ আৰু ইয়াত- তেওঁ কান্দি আছোঁ আমি মোৰ হাঁহি উঠে পিছত।
পুৰা আৰু মনতটো পুৰা বেয়া কৰি লও ন কেনেকুৱা হৈছো মানে কোনোবা আহি কথা পাতি কেনেকুৱা লাগে চিৰিয়েলৰ তাতে সোমাই আছোঁ যেনেুৱা লাগে আৰু
এ চা একেইদিন দুই তিনিদিন মান হলে এদিন মানে ভোজপুৰী ফিল্ম চাই আছিলোঁ বাপৰে এটা ছোৱালীক ইমানেই দুখ দিছে ইমানেই দুখে দিও মানে কি? তেতিয়াৰ পৰা জন্ম লৈছে যেতিয়ালৈকে মৰি যোৱা নাই তেতিয়াৰ পৰা পৰা দুখে দুখ দুখে দুখ। ইমান কান্দিছোঁ জানা চাই চাই কান্দিছোঁ। পিছত পিছত ভন্টিৰ মুখ চাই তাই মোৰ মুখ চাই ইমান হাঁহিছো।
অ অ এনেকুৱা হয়। কিছুমানে তুমি ইমান এইটো দেখাই থাকে যে অকল কিডনেপ কৰি থাকে। তোমাৰ আগতে চাইছিলো চচুৰাল চিমাৰকা সেই তাতে কিবা কিবি হয়। থাকে সেইটো ঘৰত কোনোবা নজৰ লগাই দিয়ে কোনোবা কি কৰি দিয়ে কোনোবা কি কৰি দিয়ে? সিহঁতৰ ফেমিলি মেম্বাৰৰ মানে সদায় কিবা কিবি ন মানে নজৰ লাগিয়ে থাকে?
নজৰ আহ কিন্তু চিৰিয়েলত এটা বস্তু বেয়া লাগে মোক অলপ লাভ ষ্টতৰি ষ্টাৰত হয় দে আকৌ ছোৱালীটোক- ক'ত গুচি যাব আকৌ ল'ৰাটো ৰখি থাকিব এইটো বস্তুতটো। মানে লাৰ্ণ হৈ গৈছে এটা মানে আগত চিৰিয়েল চোৱাৰ। মানে যেতিয়া চিৰিয়েল চাও নহলে ফিল্ম চাওঁ ন এনেকুৱা মানে এটা কনচেপ্ট আহি যায় মনত অ আগতে এইটো দেখাব এনেকুৱা এটা আগত এনেককা চলিব মানে এনেকুৱা হয়।
অ অ হয় হয় এনেকুৱা হয় আৰু কেতিয়াবা ভালো লাগে মানে কমেডি চিন বিলাক ভাল লাগে? কেতিয়াবা ন মান ন তোমাৰ ফানিচিন বিলাক হয় যে সেইবোৰ ভাল লাগে কিন্তু চাই কিনে এনে
কিন্তু ইহঁতে ইমান মাথা পৰা আনে ইমান ফিল্ম গান এইবিলাক বনোৱা চিৰিয়েল বনোৱা ন।
উম উম হয় তোমাৰ সেইবোৰ মানে ভাল ভালো লাগে আৰু কিছুমান নতুন-নতুন। চিৰিয়েলটো আৰু ভাল লাগে তোমাৰ এতিয়াও চাও কেতিয়াবা অলপ অলপ মই সেইকাৰণে নাচাও অলপ চাওঁ কেতিয়াবা? চোৱাৰ পিছয় নাচাও নহ'লে বেছি ইণ্টাৰেষ্ট হৈ যায় যে।
উম উম মোৰো মানে ইমান অভ্যাস নাছিল দেই তই মোৰ ভন্টি মানে সদায় ৰাতি এ এইটো জিঅ' চ ডাউনলোড কৰি এইবিলাকে চাই দে ত- তাৰ চোৱা চোৱা মানে কি তাৰো ইণ্টাৰেষ্ট আহি গ'ল তাৰ লগে লগে তাই আমাকো দেখুৱাই ষ্টাৰ্ট। কৰিছে ন ত মানে আমাৰো ইণ্টাৰেষ্ট আহি গ'ল এতিয়া ইমান ইন্টাৰেষ্ট আহিছে মানে কি চাবই আছে? আৰু যি নহওক এনেকুৱা হৈছে মানে অ', অ',
চাবা নহয় ইমানেই ইন্টাৰেষ্ট আহি গ'ল চিৰিয়েল বিলাক এনেকুৱাই হয় উম অকল এনেকুৱা হ'ব যে। তোমাৰ মাজত তেনেকুৱা হৈ যাব কিবা এনেকুৱা দেখা?
অ', অ', ভালেই নালাগে তাৰপিছত আৰু মন নাযাব চাব সেইটোয়ে এইটোৱে- সেইটোয়ে হ'ব আহি মানে ফাষ্ট ফাষ্ট চবতকে ভাল লাগে চাই কিন্তু লাহে লাহে লাহে অলপ বেছি দেখুৱা
তোমাৰ অ', হয় কাহানিটো মানে বাঢ়াই থাকে কেতিয়াও শেষে নহয় এনেকুৱা কোৱা হয় কিবা কিবি এটা? মানে কিবা কিবি এটা আহি থাকে তাতে টুৰিষ্ট আহি থাকে কাহানিত তোমাৰ কিবা কিবি টুৰিষ্ট আহি থাকে সেইটো বাঢ়াই থাকে বাঢ়াই চিৰিয়েলটো মানে লাম্বা কৰিব খোজে ন-
হয় হয় আৰু মোৰ মে মোৰ অ', অ', আৰু মোৰ মানে কি এনেকুৱা ইচ্ছা যায় ন যে কেতিয়াবা যে এনেকুৱা দেখা নাই আজিকালি ফিলিং বা কিবা চিৰিয়েলত যেতিয়া হেপী মুমেন্ট আহি যাব ন- পুৰা হেপী মুমেণ্ট তেতিয়া শেষ কৰি দিয়ে আৰু শেষ কিয় কৰি দিছো আমি ইমান দুখ দুখৰ এপিছড গেইটা চাইছো চিনকেইটা চাইছো অলপ চব ভাল হোৱাৰ পিছত। কেনেকে চলি আছে সেই-
অ', অ', অ', হয় সেইটো তোমাৰ ফিলিমতো এনেকুৱাই হয় ন ইমান ভালেই নালাগে মোক সেই- মোৰ চাব মন যায় আৰু- কি হয় বুলি এনেকুৱা সেইটোতে শেষ কৰি দিয়ে উম।
শেষ কৰি দিয়া।
তাকে উম দিয়া ঠিক আছে দিয়া হা ৰাখো উম উম।